হয়, শুনিছেনে?
হয়, শুনি আছোঁ।
হয়, হয়, আপোনাৰ ভাল খবৰ?
অ', মই ভালে আছোঁ আপুনি কেনেকৈ আছে?
অ', আছো দিয়ক ভালে আছো আৰু
হয়, হয়। ত' আপুনি ফোন কৰাৰ উদ্দেশ্যটো কি আছিলে
অ মই আমি মানে আজি এতিয়া চেচন মানে লম বুলি ভাবিছো এনেও আপোনাৰ আৰু মোৰ মাজত অ অ আমি মানে ভ্ৰমণৰ ওপৰত কথা পাতিব বি ৰিছিলো আপুনি কমফৰ্ট নে উ অ হয় হয় মানে এ এপত বৰ্তমানতো গৰমৰ চিজিন আপুনি মানে ক'ৰবালৈ এতিয়া এইকেইদিনৰ ভিতৰতে কৰাবলৈ যোৱা প্লেনিং বনাইছে নেকি নাইবা ক'ৰবাত অলপতে কৰবাৰ পৰা আহিলে নেকি?
হয়, মানে এতিয়া মই অ ভ্ৰমণ বুলি ক'লে তো মানে অ শেহতীয়াকৈ মই ভ্ৰমণ কৰা নাই বাৰু আগতে মই যোৱা বছৰ ভ্ৰমণ কৰিছিলো অ সেইটো জগা ঠাইটো আছিলে মই অৰুণাচল প্ৰদেশলৈ গৈছিলো অৰুণাচল প্ৰদেশলৈ হয় অৰুণাচল প্ৰদেশ ত মই কিবাত গৈছিলো মই টাৱাংলৈ কে গৈছো আৰু তাৰ ওপৰত মানে আৰু অহ যোনটো আমাৰ মাধুৰী লেক বুলি কয়
হয় হয় হয় হয় হয় অ নেছ নে অ কওক
হয়, মই মানে প্ৰথমে মই অ মই গুৱাহাটীৰ পৰাই গৈছিলো বাৰু ত' অ আমি বাইক দি লৈ গৈছিলোঁ বাইকত আমি গোটেই আমি ছজন ছয়জন আছিলো তিনিটা বাইক দুজন দুজনকৈ ত' আমি প্ৰথমে আমি অহ গোটেই আমাৰ মানে যিবিলাক অহ বস্তু বা এইবিলাক লাগতিয়াল ব স্তু লাগে ভ্ৰমণ কৰাত সেইবিলাক আমি ৰেডি মানে হয় লৈ ল'লো। যেনেকৈ আমাৰ ত ভ্ৰমণ কৰিলে মানে আমি আৰু বাইকত গৈছোতো বাইকত গ'লে মানে অলপ মানে লাগতিয়াল বস্তু যেনেকৈ আমাৰ মেডিচিনৰ কথাই হওক মেডিচিনবিলাক আমি ল'লো হয় মেডিচিন লোৱাৰ পিছত আমি অক্সিজেন অক্সিজেনৰ চিলিণ্ডাৰ এটা লৈছিলো মানে সৰু এটা হয়, কাৰণ আমি ওপৰৰ জেগাত যাম হয় ওপৰ জেগাত যাম যে সেইকাৰণে ত তাৰপিছত আৰু এইবিলাক লাগতিয়াল বস্তুবিলাক লৈ আমি মানে অৰুণাচল প্ৰদেশত যদি সোমাব লাগে আপোনাৰ তাত এইটো এটা অ পাৰ্মিট এটা লাগে আই এল পি বুলি কয় ইনাৰ লাইন পাৰ্মিট অ সেইটো আমি অনলাইন এপ্লাই কৰিলো মানে। অনলাইন এপ্লাই কৰি তাতে আমি পেমেণ্ট চিমেণ্ট কৰি অ', তাৰপিছত আমি তালে বুলি ৰাওনা দিলো গুৱাহাটীৰ পৰা ত' আমি প্ৰথমে বাইকত তেলটো মানে ফুল কৰি ললো আমি তেল ভৰাই ললো- টেংকিত টেংকি ফুল কৰি তাৰ পিছত আমি গ'লো গুৱাহাটীৰ পৰা আমি বাইহাটা চাৰিআলি হৈ আপোনাৰ ডিমাকুছি এই যোনটো এইফালে গৰেছৰ হৈ বাইহাটা চাৰিআলি পৰা গড়েচৰ হৈ ডিমাকুচি হৰিচিংগা ওদালগুৰি অ', টাউন হৈ তাৰপাছত আমি খাচীবাৰী বুলি এটা জাগা আছে ইয়াৰ পৰা আমি ভৈৰৱকুণ্ড ৰাস্তাটো ত ভৈৰবকুণ্ড ৰাস্তা হৈ অহ আমি এইটো বালিমু বুলি পায় এতিয়া অৰুণাচলত সোমালো আৰু বাৰ্মিলুত তাৰ পৰা এইবিলাক চেক হয় আই এল পি বনাইছে নাই এইবিলাকো গোটেই লাইচেন্ঞ্চ এইবিলাক